কি কৰি আছা? কি কৰি আছা?
অ, বহি আছো। আপুনি?
অ, মই এ কাষ এই আমা যে তাঁত যে লগাই যে। গামোচা লগাই থৈছ বাইদউজনী যে।
অ।
সিহঁত পা মাটি ৰুবলে গৈছিলো। ৰুই আহি এ ভাত বনাইছোহি।
অ। কিহে বনাইছে?
ভাত মই ডিম দুটা বইল কৰিছো, আলু সতে। সেয়া বনাম তাপা মাছ ভাজিম। পিঁয়াজ দি জ্বলা দি।
অ। মাটি ৰুই হৈ গ'ল নে?
হৈ গ'ল সেত আমাৰ কাৰণে উঠিলে আও। মাথাউৰি ভিতৰত আছে হেনো তাপা সেয়া মেলে আমি নেযাওঁ।
অ। হয় দিয়ক। সিহঁতৰে খৰচ হ'ব। ছে মাটি ন?
অ সৰহ তো। তাপা হেৰি আজিয়ে পা সামৰি লোৱা বোলো। তই, এপা বেলেগ এজনী দুজনীৰ আছ ছে আৱ সেই তাত ৰুম আও আজৰি।
অ।
ভাল পাইছ নে অকণমান?
ভাল অকমান পাইছো অ।
অ। ৰিপৰ্ট। আ।
এই । ৰিপৰ্ট ৰিপৰ্টটো আহিলে নেকি?
ৰিপৰ্ট নাই দিয়া নহয়। এ এতিয়া আকৌ আজি দচটা চাৰে দচটা মান বজাত ফোন এটা কৰিবহে লাগিব।
অ ফু এইটো কমিছে নে? ফুলাটো কমিছে নাই?
ফুলাটো এনেই আপোনা কমিছেওঁ আগতকে।
অ, অকমান ভাল পাই চাগে তেওঁ?
অকণ ভাল পাইছোঁ, অ।
উম। হওক হওক। ভাল হোৱা। ভাল হোৱাটোহে লাগে।
তাকেহে অ। হেৰি কি বুলি কয়? কালি তাকে মই সেই অকণমানে এক্সাচাইজ কৰিছোঁ। তাকে তাকেছে তই বেছি কৰি নাথাকিবি।
অ নকৰিবা নকৰিবা। এতিয়া তোমাৰ ভিতৰত কি হৈ আছে তুমি গম নোপোৱা নহয়। ছে ৰিপৰ্টটো আহি ডাক্তৰক দেখাই লোৱা। তাৰ পিছতহে গম পাবা? কি বা হৈ আছে? গম পাইছা নাই? এতিয়া একো নকৰিবা যেনেকে থাকিবলে কৈছে তেনেকে থাকা। এক চে ৰিপৰ্টটো পোৱাৰ পিছত ডাক্তৰক ডাক্তৰক দেখুৱাই মেলি তাপিছত
কম চে কম এমাহটো শান্তিয়ে থাক ৰেষ্টত থাক।
অ ভৰিতো জীৱনৰ কথা আছে, সেই কি ওম ভাল জোৰ দি কৰি দিলে মানে পিছত যদি বেলেগ হয় কিবা হয় সেইটো কৰিব নলগীয়াটো কৰি দিলে মানে অসুবিধা হব নহয়।
উম কাইল দেখে এও ভাইটিয়েকত কৈ আছিল যেনিবা দেই, সেই মই মানে কলো ম বোলো মানে কিবা এটা ন বো মোৰ ভাল হ'লে মই এনেই মানে এনেই মই এনেকে থকা বিধৰ মানুহ নহয়ে। তাইক ক'লে কয় এ তেনেকে এদেকে তই চেৰাওঁ সেইটো কিন্তু সঁচা কথা মুনু। হেৰি এনেই বা যদি ভাল হৈ থাকিলেহেতেন এতিয়া তই হয় মুনুহতৰ ঘত পালি হেতেন। অ নহয় সেইফালে মানে একণাত নোপায় ত মানুহ সেইটো সঁচ
সেইটো সঁচা কথা কৈছে আও বুলি।
এয়াহ।
উম এ হওক আমি ঘূৰি ফুৰি এ ঘূৰি বুৰি একে হঠাতে বহি থকা বহি থাকিব পৰা মানুহ নহয় হয় নে নহয়?
অ মোৰ এই এতিয়া মোৰ বহি শুই এইবোৰ বি খাই গৈছেগে, কি বুলি ভাবিছ কঁকালৰ পৰা তল দখৰ।
উ বিষাবটো এয়াও এনেই আমি ধৰ ফৰা থকা মানুহ একে ঠাইতে নথকা মানুহ। যাম বা আজি এপাক এতিয়া সোনকালে আহিলো নহয়।
আহিব আহিব অ।
অ।
কিবা কি ল'ৰা আছে নহয়?
উম?
ল'ৰা আছে নহয়?
ল'ৰা আছে ল'ৰা সেয়া সেই ভাত খাব হোৱা নাই যে সি মা পেটটো কিবা এটা কৰি আছে বুলি কৈছিলে মানিমুনি ৰস অকন খুৱাই দিলো ভাল পালে।
অ।
পেট মানে তাৰ হেৰি উম গেছ হৈছে গেছে ধৰিছে হবলা। কালি ৰাতিপুৱা খালি পেটতে কঠাল কালি ৰাতিপুৱা শালি পেটতে কঁঠাল খালে তাৰ পৰা খাই বৈহে গেছ জ্বলিছে।
অ বাকী দাদা আছে নহয়?
অ আছে আছে। তোমালোকৰ ৰুই মেলি হল নহয়?
আমাৰ ৰুই মেলি হ'ল অ।
অ।
উ মানে হেৰিয়ে ওচৰৰ বৌহতে ৰুই দিলে।
আহ?
ওচৰ বৌহঁতে ৰুই দিলে।
অ অ তাৰপিছত মাহঁত তাত খেতি বাতি আছেনে?
মাহঁত তাত আপোনাৰ খেতি বাতি নাই মানে খেতি মাটি দেৰ বিঘা। তাৰ পিছত এতিবাৰকৌ যোৱাবাৰ ফিচাৰি খানি পেলালে একদম ডাঙৰকে।
অ।
চায়ি খানি পেলালে এতিয়া আপোনাৰ মানে পানী আমাৰ ৰাস্তা পদূলি পদ বুলি কৈছে মায়ে ইয়াত শুনি ফোন কৰিছিলে অলপ আগত। কৈছে ঘৰৰ ভিতৰত সোমাবলে বোলে অলপমানহে বাকী।
এতিয়া দেখিছা নাই কিমান পানী বা
উম।
নেপকোৱে পানী এৰি দিলে আৰু, পুৰা গোটেই বগা হৈ গ'ল।
উম।
আৰু পানী বাঢ়ি, আৰু পানী বাঢ়িবহে বৰষুণ দি আছে যে।
আৰু বাঢ়িব, অ'। এনেই আপোনালোকে ৰোৱা তাত পানী নে?
নাই, নাই পানী নাই। সেই পাছফালে সেইটো চাইডে নুঠেহি এইটো পানী, এইটো পিছলাহে ওফন্দিছে।
অহ, অ'।
এইটো পানীতো হেৰি, তাৰপৰা নাহে, হেৰি পাছ পাছফালে নাপায়হি। পাবগেও পাৰে, যদি আজি কাইলৈ যদি যদি ধাৰষাৰ বৰষুণ দি থাকে, তেতিয়া পাই যাবলৈও আছে।
অ' বৰষুণ দিলে হ'ব, এনেই নহয় মানে।
এ, সৰু সিহঁতৰ হেৰি, এনেও দ একদম একেবাৰে এআঠু, এআঠু সোমাইছে।
অ', এ কৈছিলে, সেইদিনাখন আমি এদিন গৈছিলোঁ।
অ',
সেইফালে সেই তেতিয়া, সেইফালেদি আহিছিলোঁ। অ', এ, ইমান সোমাব লাগে অ', বোকা মানে আপোনাৰ নতুন কাপোৰ শেষ।
এ, গোটেই বোকা হ'ল।
আমাক ক'লে, এইফালেদি যাব পাৰিম বুলি ক'লে, এইফালেদি চমু হ'ব চমু চমু হ'ব বুলি কৈ তাৰপৰা, লৈ আনিলে আৰু ইমানে সোমাই যাব লাগে, কি ভাগৰ লাগি গ'ল এতিয়া ওলাই আহি।
তাকে, হেৰি এইবাৰ যে, পথাৰ পথাৰলে গৈ এনেই ক'লা হ'লো আৰু একদম ৰং বদলি হৈ গৈছে ঔ।
উম, হেৰি, এই কিবা ক্ৰীম- চিম পাই নহয় এটা ঘহি দিবচোন আনি পেলাই।
ফেয়াৰলোক সানিম নেকি? ফেয়াৰলোক বুলি এটা পাই নহয় ব- বগা হোৱা।
অ', হ'ব পাৰে। মই আকৌ সানি এই নহয়, এটা কথা গম পাই নে নাই এই দুদিনমান ৰখি দিলেই, আকৌ আগৰ ৰং আহি যাব।
অ পথাৰ ৰংটো ঘূৰি ঘূৰি যাব বাৰু।
উৰি যাব উম।
নৰ্মেল ৰ'ঙলে আহি যাম আৰু।
অ' এইবিলাক মানুহে ক
বগা নালাগে বাৰু, আগৰ ৰংটো ঘূৰাই পালেই হ'ল।
উম, আৰু ৰ'দতো ৰোৱা নাই দেখি দেখোন, হয় নে নহয়?
অ', এ নহয়, তুমি ৰ'দতে ৰুৱা বা ঠাণ্ডাতে ৰুৱা যিহওঁক, সেই পথাৰৰ যিটো ৰং সেইটো বহেই।
অ',
পথাৰৰ ৰংটো বহিবই, ৰ'দত যেনিবা বেছিকে বহে।
উম।
বহাটো বহিবই। ভাত- পানী খালা নাই, নাই খোৱা?
ভাত- পানী নাই খোৱা। ভাত বনাইহে আছে।
অ', আজি যে একদম পথাৰত সাংঘাতিক ৰং মানে, ইমানেই ৰং বহিলে নহয় গাত।
উম, মই আহ মই আপোনাৰ সেইদিনাখন, মই মানে পথাৰৰ পৰা এ বোকা থাকিলে পিছদিনাখন, কিনো আকৌ, বোকা লাগিবই। মই ভালকে এ নোধোও নহয়। ভালকে মানে কি আঔ ঘঁহি-ঘঁহি চাফ-চাবুনি নুধু আঔ এদালি-এদালি মেলি থৈ দিওঁ ভালকে।
অঁ
এনেকেহে থৈ দিছিলো কাপোৰ- কিপা যে পথালে যাবলে নেপালোঁ‌।
থ' কাকো সেবু সেইবোৰ নো পথাৰলে জেগাবোৰ মিন পেটা পেলায়ে দিব লাগিব।
পেলাই দিওঁ আক নহ‌লে আকৌ নতুনহে হ'ব।
উম্' জা-নো অহা বছৰলে কি অহা বছ- ততো অহা বছৰ চিন্তা, মৰু এনে জিউ নে কি পাত্তা।
সেইটোয়েই আজিকালি মানুহক ক'ব নোৱাৰি নহয় কোনো।
উম, কোনেও নাজানে কেতিয়া মৰে কেতিয়া জিয়ে।
উম্
এয়াহে এতিয়া ময়ে, মই জানো ভাবিছিলো আহি এনেকা পুৱামহি বুলি!
কৰিম বুলি অ'। এতিয়া ভাত-পানী কিহে বনাইছে?
ভাত জানো আপোনাৰ কিহে বনাব ৰান্ধনিয়েহে জানিব।
অ্ঁ এতিয়ালেকে ভাতৰ
আজি আপোনাৰ উঠাও দেৰী অকমান, কালি ৰাতি গৰমত কাৰেণ্ট নাছিলে নহয়।
তাকে বাৰটামান বজাতহে আহিছে হেনো কায়েন্ট।
অ্ঁ তেতিয়া শুইছো হে। কাৰেন্ট অহা পিছত শুবলে গৈছো এ ল'ৰা এফালে নেথাকে বিচি-বিচি
অ'
মই বা বিচিবলে পোৱা নাই দেই মিছাটো ক'ব নেপাই হেই এজনে বিচি আছে, অঁ।
মুনুুৱে, মুনু কাৰ লগত শুলে?
সি আমাৰ লগতে শুয়ে এইখনতে।
অ অঁ।
মই এই ভাত-পানী বনাও আউ- পিয়াঁজ-চিয়াজ কাটি থৈ দিছো, চব ৰেডি কৰি থৈছো বহালেই হ'ল।
অ্'। উম'।
আঞ্জাকণহে বহোৱা নাই বাউ- হাও আৰু খাম।
মোৰ এই গা ধুৱাগেই নাই ধুংগে বুলি কৈছো এ- তাই একদম গালি পাৰি আহিছে মই নেলাগেছ ৰ' অকণমান লাহে-লাহে ইমান উৎপাত কৰিবলৈ কি বাৰু!
বৰষুণ দি আছে পিছল হ'লে মানে আকৌ ভৰিটোত জোৰ নাই যে।
উম্
লাহে ধিৰে ধুবা হ'ব! ভাত খোৱা আগে-আগে গা
তাকে, নহয় এবা গাটো ধুই দিলে কিবা ভাল লাগে অ' গাটো নুধুলে কিবা
অ' মুকলি মুকলি লাগে, আকৌ সেই বেছিকে দেৰিলৈকে থাকিলে বেমাৰী নেকি এনেকুৱা নিচ- চিনা এটা লাগি যায়।
তেনেকুৱা নিচিনা গাটো ধুই দিলে মানে মনটো আপোনাৰ ফ্ৰী লাগে হেৰিও লাগে-
উম' মোৰ যে এতিয়া চোতাল সাই- মো চোতাল সাৰিবলে বাহনি নাইকিয়া হ'ল।
অ্', অ হেয়ি লাগিব নি বাঁহনী?
বাঁহনী নাইও হাবি মানে গোটেই
নহয় লাগে যদি সেই আপুনি যদি আমাৰ ফালে আহে
অঁ
অ তোমালোকৰ বেচা নেকি বাঁহনী?
আমাৰ এনেই বেচা বুলি নহয় আৰু ঘৰত সাৰিবলৈ বুলি লাগে যে বাবাই বনাই থৈছে আৰু।
অ আমাৰ বাঁহনী নাই মই এতিয়া হেৰি ঝাৰু এডাল মানে হেৰি বনাই লৈছিলো বুটি হ'ল আৰু সিডাল মানে হাবিত যদি এ উম পাতটো অঁতৰাবলৈ বিচাৰো নহয় ভাগি ভাগি থাকিবলৈ ললে মানে দিন হ'ল যে।
অ আমাৰ এই তিনডাল আছিলে সৈইদিনাখন এডাল উলিয়াই দিলোঁ আৰু দুডাল আছে আৰু।
বাকী ওচৰ-পাজৰ মানুহ বিলাকৰ চব ঠিকে থাকে আছে নহয়?
সৰুজনী মাকৰ ঘৰলে গৈছিলে নেকি ৰাতি আহিছে।
অ অ মাকঘৰলে গ'ল মাকঘৰত মা তি ৰুই আছে চাগে নে কি?
নাই নাই এনেই গৈছিলে ৰাতিহে গৈছিলে।
অঁ
সন্ধিয়া সময়ত গৈছিলে।
অ ৰাতি গৈ ৰা তিয়ে আহিছেগে, অ ভাতকেইটা খাই আহিলেগে চাগে?
অ তেনেকুৱাও হ'ব পাৰে কিবা।
বাকী ওচৰৰ মানুহ বিলাকৰ খেতি-মাটি উঠিলে আৰু?
উঠিলে উঠিলে অ।
ঠিক আছে তেতিয়া অ।
অ অ